হয় শুনিছানে অ, কি কৰি? বোলো।
এ আছো এনে আছো ৰবা ভাত খাই এতিয়া ৰুমত এনে আছো।
হয়, হয়, হয় তাকে মই ভাত খাই লও ৰবা উম। অলপ জীয়ণি লৈছো অফা। নাই বিশেষ বৰ বিশেষ নাই, যিহেতু অম্বুবাচী চলি আছে অলপমান নিৰামিষে খাই আছো নিৰামিষ। অ', সেই আৰু বিশেষ ৰকমে সেই। দালি ভাত হেনকা বাকী অম্বুবাচীটো চলি আছে মানে। অ', তাকে এনে এইকেইটা দিন ভাল লাগে কিন্তু ন।
ভাল লাগে অম্বুবাচী যাব যোৱাই নাই ৰবা একবাৰো যোৱা নাই।
নিশ্চয় তাকেতো মানে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে ভাল।
হয়, হয়।
আজি এটা বিষয় লৈ আলোচনা কৰিম বুলি ভাবিলো মই। আজি আমি ভাবো কি বৃদ্ধ লোকৰ যত্ন মানে বিষয়টো কেনেকুৱা। কোৱা হ'ব।
ভাল হ'ব, ভাল হ'ব।
হয়, হয়, হয়। যিহেতু বিজলোক আমাৰ সকলো অঞ্চলতে থাকে তেওঁলোকৰ দিহা পৰমা ঘৰলৈ আমি আগবাঢ়ো। তেওঁলোকক যত্ন কৰাটো আমাৰ প্ৰধান মানে। কৰ্ম হ'ব লাগে।
হয়।
তুমি এই বিষয়ে কি ভাবা?
বিদ্যলতৰ মানে এতিয়া দেখোন তোমাৰ বিদ্যলত তোমাৰ নোহাই হৈছে আ'।
অ' সেইটো হয় বাৰু
গাঁৱত এতিয়া নাই দেখোন বিদয়ালয় বুলি নাই চব মানে তোমাৰ এই তেেইকাৰণে তই ঢুকাই গৈছ
হয় হয় এইটো ঠিক কথা কৈছা মানে কি হয় আজিকালি মানে খাদ্যৰ মানে বেছি ই অলপ গোণমাল হলে মানে মানুহে বেছি সময় মানে জীয়াব নাপায় মানে ষাঠি সত্তৰ মানতে।
হয় হয় হয় এতিয়া মানে সাই ষাঠি বছৰতৰত গলেই জীয়াই তাৰপ দেোন
ঠিক কথা হেৰিটয়ে ম তেওঁলোক মানে বেছি সময় যীয়াবই নাপ তাপায় মানে অকল অকালতে মানে সোনকালেটো হয় কিন্তু এনে কিছুমান যদি মানে বৃধ লোক যদি তুমি দেখা মানে তেওঁলোকৰ বাবে কি কি ভাবা এনে তুমি মানে এৰ মানে আমাৰ দায়িত্ব কি হ বুলি ভবা নাগ
এয়া মানে তোমাৰ ভালেই আৰু মানে আমি অলপ হেৰি কৰিব লাগে য ন ল'ব লাগে মানে আজিকালি তোমাৰ ল'ৰা দেখুন
হয় হয় হয় এইটো মানে এটা ডাঙৰ কাৰণ মানে আজিকালি মানুহে তেতিয়া বেছি টকাৰ ওপৰত মানে হেৰি হৈ যায় মে নিজৰ আত্মবিশ্বাস হেৰাই যায় মানে টকাৰ ওপৰত যেতিয়া বেছি সেইটো ৰাখে এতিয়া মানে বৃদ্ধ মানুহক বা নিজৰ মাক দেউতাক মানে তেওঁলোকে সেৱা কৰিবতো পাহৰি যায়
হয় হয় মানে তোমাৰ হেৰি হয় কি বুলি কয়টো মানে তোমাৰ ল'ৰা ছোৱালী আজিকালি মাক দেউত মানে কি নাচ চাই মানে তোমাৰ সিহঁত সিহঁতে থাকিব বিল্ডিঙত কিন্তু মাক বাপেত থবতো সেই ভাঙা ঘৰত
অ ঠিক কৈছা মানে এনেকুৱা কিছুমান মানুহ আছে এই বিল্ডিং সমূহ মানে ইমান ধুনীয়াকে মানে গাঁঠি পালে মানে আক মাক দেউতাক কাৰণে মানে বিৰ মাক দেউতাক কাৰণে ৰুম এটা নিদি পালাই সেই তুমি কোৱাৰ নিচিনা সেই সৰু সুৰা। ঘৰ এ তাত থৈ দিয়া তটো মানে এটা বেয়া কাৰণ আৰু ইমান বেয়া পৰ্যয়ায়লৈকে গৈ পায় কেতিয়াবা মানে মানুহ। মানে মাক দেউটাকে এৰি দিয়ে বৃদ্ধাশ্ৰমলৈ থৈ আনে মানে বুজা বুলি ভাবি পেলাই কিন্তু অথচ সেই মাক দুটাকে মানে তেওঁক মানে। মানে সেই লোক মানুহক মানে গু় তোলা ইমান তুলিছিল আৰু ইটোৱে মানে আঘাত পায় কিছু সংকট
তাকেই তো এইটো তোমাৰ এতিয়া দেখিছো আমিতো বেয়া হছে মানে এই নিজৰ লৰা ছোৱালী থাকে বিল্ডিঙত কিন্তু মাক দেউতাকক থৈ মানে হেৰি। হঙা ঘৰত থ
উ অ নিশ্চয় এনেকাইে মানে পৰিস্থিতি হৈ আছেকেইদিন মানে বাতৰিসমূহতো মই এনে দেখিবলৈ পালো এজন মানে মাক দেউতাকক মানে দেউতাক এজনক মানে। এই আৰু বিৰাট অত্যাচাৰ কৰি মানে মাৰ ধৰক কৰিলে এজন সন্তান এজনে আৰু আনফালে এটা বাতৰি খুনিলোঁ মানে এৰি দিলে এৰি দি পেলাই মানে এই বৃদ্ধাশ্ৰমত মানে তেওঁৰ সেনেকে মানে কষ্টৰে একথাই আছে আৰু হয় হয় হয় তাকে বৃদ্ধাশ্ৰমৰ কথা শুনি মনত পৰিল এনে বৃদ্ধাশ্ৰমত মানে তোমাৰ মানে কেয়াবা গৈ পাইছেনে
বৃদ্ধাশ্ৰমত তেনেকে গৈ পোৱা নাই ৰ'বা আমাৰ মানে হেৰি কৰা নাই যাই পোৱা নাই এনেই দেখা পাই থাকো এ নাই তোমাৰ
ঠিকে ঠিকে, হয় হয়। মই এবাৰ দুবাৰান গ'লো তাত যোনটো পৰিবেশ মানে ইমান ধুনীয়াকে ম মিলি জুলি থাকে ককা আইতাসকলে মানে দেখিবলৈ মানে বৰ ভাল লাগি যায়। আৰু সেই তেওঁলোক মিলা প্ৰীতিটো ইমান ধুনীয়া সকলোৱে মানে মাজত মানে হাঁহি ফূৰ্তি কৰি থাকে এ নহয় যে মানে দুখিত থাকে মানে দুখ দুখ কৰি থাকে মই আগতে সৰুতে ভাবিছিলো তেওঁলোকক, সফালে মানে জেলৰ নিচিনা হয় নেকি কিন্তু গৈ ফালে ভাবো মানে, যদিও মানে দুখ দুখত থাকে কিন্তু, মানে দুখ প্ৰকাশ মানে সেই অনুভৱ কৰিব কেতিয়াও নিদিয়ে কিন্তু
অ' আৰু তোমাৰ মই আমিও দেখিছো তত ভাল ভালকে খোৱা পিনে দেই ভালেই নিজৰ মানে মায়ে দুৰ্যগত ধৰকেই ৰাখে আশ্ৰমত
অ' সেইটোৱ সেইটোৱ, এইটো কথা মানে আৰু যদিও তেনেকৈ সুখী কিন্তু তেওঁলোকৰ মনত মানে এইটো সংংকাটো সদায় থাকি যাব যে তেওঁলোক মানে আজি বৃদ্ধাশ্ৰমত
হয় হয় আৰু মই তোমাৰ ভাবো মানে হেৰি এটা কথা তেতিয়া নিজৰ মাক দেউতাকক নাচাব লৰা ছোৱাল ছোৱাল সিহঁতৰ ল'ৰা ছোৱালী মানে সিহঁতক নাচাব
অ' নিশ্চয় কথা নি্চয় সঁচা কথা
এইটো মানে তোমাৰ কি হব এই তোমাৰ যাই থাকিব তেনেকে জেনেৰেচন জেনেৰেশ্যন াই থাকিব মানে এটা বংশৰ পৰা এটা বংশত তাৰ মানে সেইটো হেৰি নহয় তোমাৰ এই সেই ত প্ৰব্লেমেই হৈ যাব ন'
হয় হয় হয়। এই বংশটোৰ মানে হয় হয় আগৰ পৰাই চলি আহিছে কিন্তু আগতো ইমান নাছিলে কিন্তু ই ইমান ইটো যুগত মানে এনেকুৱা হবলৈ ধৰিছে এনেকুৱা মানে কাৰণ বিলাক প্ৰথম কথা মানে টকাই হ'ব। প্ৰথম কথাত টকাৰ লোভ হ'ব দুই নম্বৰৰ কথা মানে তেওঁলোক মানে অধিক সন্মান নকৰা হ'ব মাক দুতাকও বেছি সন্মান নহ,
উ হয় মই মানে এটা কথা ভাবিছো এটা এটা তাৰে মেইন প্ৰব্লেম আছে তাৰে প্ৰথম কাৰণ প্ৰথম কাৰণটো হৈছে মানে যেতিয়া ল'ৰা ছোৱালী বেয়া পাতিব,
হয় হয় হয়,
ন তুম ক ন আহ
উম ঠিকে,
কইনা আহিলে তাৰমানে মাক দেউতক নাচায় মানে ৰান্ধিনও খুৱায় তোমাৰ লাগে ভা়ড়া ঘৰত থাকিব ভা়া ঘৰত থাকিব কৰবাত চাকৰি যাব মাকটত এৰি থৈ যাব ইয়াত যি কৰে কৰি থাকিব পাৰ
অ'
সেইটো মেইন কাৰণতটো হৈছে মানে বিয়া পাতি মানে বিয়া পাতি কইনা যেতিয়া আহিব তেতিয়াতে চেঞ্জ হৈ যায় মানে ল'ৰাজনো তাৰমানানে ইমান বেয়া নাছিল বেয়া পতাৰ পিছত
অ' মানে আগতে দেখিবলৈ পাম ল'ৰা ইমান ধুনীয়াকে মাক দেউতাকৰ লগত মিলি জুলি ধুনীয়াকে থাকে কিন্তু বেয়া পতা প্ৰ নাই কিছু বছৰ পাছত মানে ধুনীয়াক মানে এই কথাসমূহ শুনি পেলাই মানে এইবিলাক কাণ্ড কৰি
মানে এতিয়া লৰা ছোৱালী বিলাক মানে তোমাৰ অলপ নিউ জেনেৰেচন তাইপ ন। তোমাৰ নতুন মানে এই হয় আধুনিক হিচাপে তোমাৰ কাম কাম কৰিব নুখোজে মানে।
উম, ঠিক কথা হয়-হয়-হয়-হয়, এ তেওঁলোকৰ মানে আধুনিক
হয় পাৰিলে খোৱা লোৱাটো অনলাইনত অৰ্ডাৰ কৰি হ'ব চুইগি জমাটোৰ পৰা
সামাজিক মাধ্যম এইবিলাকৰ কাৰণে মানে
মানে ঘৰত মানে নাথাকে আৰু মাক দেউত নাচায় আৰু এ সদায় সদায় মই ভাত বনাই খুৱাম নাই আৰু
উম, ঘৰৰ বোৱাৰী বোৰ মানে সেই সেনেকুৱা আৰু ভিধ মানুহক মানে বেছি সন্মান আজিকালি কৰা নাযায় তথাপিও কিছু অংশক মানে ভাল ভালো আছে। বহুত মানে সন্মান কৰা কিন্তু মানে ভালো আছে কিন্তু তাৰে মাজত মানে এনেকুৱা বেয়া-বেয়া আছে। স মানে
হয়
মানে সন্মান মানে সি তেওঁলোকে একেবাৰে কৰিব নিবিচাৰে।
উ বিছাৰে
অ, য'ত মানে তেওঁলোকে মানে সি বৃদ্ধ আশ্ৰমত মানে সেনেকে থব লগা অৱস্থা হয় আৰু। সেটোয়ে মই ভাবো মানে সেইবোৰ কাৰণৰ মানে মানে টেকেইবিলাকৰ কাৰণে মানে মই যেতিয়া গৈছিলো তেতিয়া মানে অলপমান সময় মই ৰৈ পেলাই ভাবিছিলো এনেকুৱা কিয় হৈছিলে তেওঁলোকৰ লগত।
হয়-হয়।
এটা সময়ত মানে এইটো এনেকুৱাও লাগে যে ইমান ফূৰ্তি কৰি আছে ভালে লাগি আছে কিজি ইয়াতে
হয় হয় তাকেটো সেইটো কি মানে বেয়া দিন আহি গেল এইটো।
অ, হয়-হয়-হয় মানে বেয়া দিনতটো চবৰে আহে কিন্তু এনেকুৱা বেয়া দিন হ'ব নালাগে যত মানে নিজৰ পৰিয়ালৰ পৰাই মানে বিশ্বাসত মানে হ'ব লগা হয়। হয় জানো
উ, তাকেটো এইটো তো এয়া বেয়া কি ক'বা আৰু সমাজত চলি আছে।
এইটোৱে কথা উম-উম হয়-হয় আৰু সমাজৰ কথা কলা যাতে কিছুমান মানে এনেকুৱা য মানুহ আছে য'ত সহায় বিচাৰে কিন্তু আজিকালি যুৱ প্ৰজন্ম মানকে এনেকে সহায় কৰিব নিবিচাৰে। বা তুমি ভাবা ৰাস্তা পাৰোৱাকে ইমান গাড়ী মটৰ চলি আছে মানে মানুহে সহায় বিচাৰিছে কিন্তু যুৱ প্ৰজন্মৰ কিছুমান কামত হেডফোন ছেডফোন লগা মানে এই মোবাইলত ব্যস্ত হয়, তেওঁলোকে মানে নিজ নিজৰ মাজতে মগ্ন হৈ থাকে।
নাই মানে মই ভাবো সেইটো হয়-হয়। মানে মই ভাবো মানে বৃদ্ধ মানে তোৰ বৃদ্ধ মানে কি সিহত সিহঁতোয়ে বৃদ্ধ মানুহ বিলাক কেনে আছিল আমাৰ ধৰে কে।
হয়-হয়-হয় নিশ্চয়। আমাৰ নিচিনাই আছিল অ, আমিওটো এনেকুৱাই হ'ব লাগিব আৰু আমি হোৱা লৈকে আৰু মানে ধুনী হৈ-হৈ পৰিব মানে। যোনটো আমাৰ এই সমাজখন তেতিয়া আধুনিক কৰিলেতো আমাৰ ফালে নাচাব এতিয়া এতিয়াতো পাৰিলে এবাৰ দুবাৰ চাব কিন্তু যেতিয়া আধুনিক বেছি হৈ যাব তেতিয়া আমাৰ ফালে মানে নাচাবই। কেতিয়া ভাবো কি আমাৰ এই সন্মান কৰাৰ প্ৰচেষ্টাটো সদায় চলাই ৰাখিব লাগে যুৱ প্ৰজন্মনৰ মাজত বা সকলোৰে মাজত। এনে বিধ মানুহক আমাৰ মানে যিহেটো অনু প্ৰেৰণাই দিয়ে তেওঁলোকৰ ইমান অনুভৱ আছে। সকলো ক্ষেত্ৰতে আমাক মানে দিয়া পৰামৰ্শ দি পেলাই আমাক মানে সদায় ভাল পথত যাবৰ কাৰণে সহায় কৰে।
হয় কৰে। ঠিক আছে বাৰু আজি ভাল লাগিল কথা পাতি ইয়াৰ বিষয়ে।
ঠিকে ঠিকে ভাল লাগিল তাকে। বাৰু নিশ্চয়-নিশ্চয় ঠিক আছে দে আহ, আহ, আহ,